অঁ অ অ।
হয় কি কয় আ আ তয় মোক আ যা কালি উজ্জয়িনীয়ে ফোন কৰিছিল হা ইমান দিন পিছত সিত ফোন কৰি কি সুধি আছে কি কয় এ এ এ এ এ এ আৰু খবৰ-খাতি ক কেনে আৰু কেনে চলি আছে তোৰ। অ কলো ঠিকেই চলি আছে আৰু পিছত মানে সেয়া তাই কিবা মামাক মামাকৰ কাৰণে নেকি কোৱাটাৰ বিচাৰি আছে ই ই আহ মই বুজি নাপালো ভাই যদি এনে পাব্লিক মানুহ হয় নৰ্মেল তাই সেইটোৰ কাৰণে পুলিচ কোৱাৰটাৰত কিয় কোৱাৰটাৰ বিচাৰি আছে। ত তাই মোক সুধি আছে, অ তাই মোক সুধি আছে যে যে এ আ ও খালী কোৱাটাৰ আছে নেকি তহঁতৰ ওচৰে পাজৰে মই ক'লো নাই যোনটোয়ে এটা আছে তাতে বস্তু ভৰুৱা আছে। বাকীবোৰতো নাই ওপৰত নাজানো আছে নে নাই।
আৰু কোৱাটাৰতো এইটো গভাৰমেণ্টে দিয়ে ন মানে সেনেকে এ এ এ ঠিক থাকে ন বস্তু তোৰটো সেনেকেতো কোনো বে বাহিৰা মানুহে এনেকে ল'ব নোৱাৰে।
তাকেহে উল্টাই কৈ আছে যে খালী কৰাব নোৱাৰি নেকি হে। তই কি ভাবি থৈছ ভাই অ কি তে মই মানে কথা পাতিবতো ইচ্ছা নাথাকে এনেকুৱা কিছুমান কোৱেশ্বন টাইপ সোধে যোনবোৰ মাথা টেমা গৰম কৰি দিয়ে দেন মই ক'লো নাই বৰ্তমান ত নাই এতিয়া চ' মই ক'ব নোৱাৰোঁ দেন তাই সুধি আছে অ আন্টিৰ খবৰ কেনেকুৱা লিগৰ খবৰ কেনেকুৱা আৰু তোৰ ভন্টি ৰিলেশ্যনশ্বিপ আছে ন বিশ্বজিতৰ লগত দেন ক'লো অ আছে অ আচ্ছা মই মানে সিহঁত দুটাক দেখিছিলোঁ এদিন এদিন এই জ্যোতি চিএ বনত স্কুটিত। দেখিছিলোঁ আৰু এদিন এনেকে এনেকৈ ৰাস্তাত দেখিছিলোঁ খোজকাঢ়ি গৈ থাকোঁতে। তাৰপিছত তাই ইজ এনেকে কৈ আছে চোন মই ক'লো কি ইজ তাৰপিছত তাই কৈছে তোৰ কি হ'ল? কি হে নে ৰিলেশ্যনশ্বিপ সেইটো কয় এতিয়াও এতিয়াও তই কাকো কটো পটোৱা নাই নে মই কৈছোঁ নাই পটোৱা ভাই তই এই দুুনীয়াটো। শেষ হ'বলৈ চাব পাৰিবি কিন্তু মোক কেতিয়াও ৰিলেশ্যনশ্বিপত দেখা নাাপাবি। এনেকুৱা কৈ দিছোঁ ত মোৰ কথাটো সুধি লাভ নাই।
উম
তাইক এনেকুৱা লাগে কি জানা আমাক ন বুজিব লগীয়া কোনো নাই। আমি এটা টাইমৰ ফিল কৰিব পাৰোঁ যে আমাকো কোনোবা লাগে বাত যেতিয়া আমি সেইটো ফেজৰ পৰা অলপ ওলাই যাওঁ। তেতিয়া আমাৰ ৰিয়েলাইজ হয় যে না কোনোৱে আমাক বুজিব নোৱাৰে।
এ সেইটোৱে। সেইটোৱে আৰু এই এটা টাইমৰ কাৰণেতো ভাবিয়ও লওঁ যে এইবোৰ খালী ড্ৰামাত হয় হেৰি হয় ৰিয়েল লাইফত নহয় বাট মোৰ ৰিয়েল লাইফত পোৱা দেখা পাই আছোঁ মোৰ। লগৰ কিটাৰ বাত মোৰ নাই উম।
টাইমৰ কাৰণে বেছি হলে এবছৰ দুবছৰ। তাৰপিছত মৰি যায় তাই চব মৰি যায় ইমান ইমচনচ থাকে। মোহ মায়া হৈ গৈছে।
তাকে।
আৰু তাৰেই যে এক বছৰ দুবছৰ থাকে। তাৰে ভিতৰতটো কিমান মিচ আণ্ডাৰষ্টেণ্ডিং হব। কিমান কাজিয়া হ'ব ভাল মমেন্টচো থাকিব। উম ড্ৰেইন কৰি দিয়ে এনাৰ্জি বোৰ।
নোৱাৰি আৰু ইমান হেৰি কৰি
তাকেহে বিকজ চা না আমাৰ ফ্ৰেণ্ডশ্বিপতে ইমান হয় ভাই তাৰ ফ্ৰেণ্ডশ্বিপতে হ'ল কি কিমান তই অ কিমান মেইন্টেইন কৰিবি। অলি বিয়াৰে চাই ল।
সেইটোৱেই আৰু সিটো ইলেক্সনত উঠিব ন ৰক্তটোৱে ত মানে কি হৈছে এতিয়া মানে ইলেকশ্যনত উঠিলে অফকৰ্চ অকণমান চিনাকি বনাব লাগে। বনাব লাগিব এতিয়া বনাব লগা হলে এতিয়া অলপ সি ক্ল'জ হৈ আছে ষ্টুডেন্ট বোৰৰ লগত। আৰু মেইন কথা সিহঁতে মানে প্ৰাইভট ৰাখিছে ফ্ৰেণ্ডশ্বিপটো কাৰণ। অ সেই মানে তেতিয়াহে অলপমান কথাপাতিব আগতে যদি গম পাই যায় তাৰ গাৰ্লফ্ৰেণ্ড আছে কথা নাপাতিবও পাৰে ন। এতিয়া মানে সিহঁত প্ৰাইভেট মানে। কলেজত মানে গম পাই যে কিছুমানে গম মানে তায় গম পাই যে ব্ৰেকআপ হৈছে খালি কংকনা তাই জানে আৰু।
অ।
তে সেনেকে মানে একদিন আৰু তাই কৈ আছিল আৰু এজনী সেনেকে বা বুলিয়ে কয় দেচোন বা তাইৰ। কেফেত গৈছে আৰু এজনী ছোৱালী লগত কথা পাতে, তাই অলপ বেয়া লাগে। মই কৈছোঁ ডাইৰেক্ট কনফাৰ্ম কৰ
অ তত যি তোক কৰে কি হ'ব
অ আৰু সি বোলে উলতাই মানে তাইক জ্বলাইহে আৰু সেইটো বস্তু তাই কৈছে মই এইটো বস্তু একদম বেয়া পাওঁ। এইটো বস্তু ময়ো বেয়া পাওঁ। এ জানি বুজিয়ে যে জ্বলাই। অ পিছত লাষ্টত কবই জ্বলাইে আছিলো তোমাক। কিয় ভাই? সেইটো বস্তু মোৰচোন ময়ো বেয়া পাওঁ। তই সেইবোৰ বোৰ ডাইৰেক্ট কবি
মই বহুত বেয়াকে ক'ব গ'লো হয় বাট মই নকওঁ।
উু
কাৰণ কি? লাইক অ মই বহুত বিয়াকে কলো হয়। যিহে মই মইযে একচেপ্টটো কৰিব নোৱাৰো সয়াক এজ আমাৰ যি যা অলিভে এটলিষ্ট যে থৈছেও লগত। কি কয় এ সচা এনেুৱা ইণ্টাৰেষ্ট উঠি যাব, সিহঁতে ভাবে যে ছোৱালীবোৰক যিমান সেনেকুৱা কৰিলে জেলাইচ ফেইল কৰালে সিহঁত তাৰো তোৰ ওচৰৰত ন আমাৰ ইণ্টাৰেষ্ট উঠি যায়। পিছত আমি অ অ
টাইপ নহয় এনেকা।
আমাৰো টাইপ নহয় বাই।
উম। মই কৰি মই কৰিছো নেকি? তাই কৰিছে নেকি? তাই কৰা নাই যদি তই কিয় কৰি আছ?
উম
আৰু মানে বুজি নাপাওঁ নিজকে কি শ্বাহৰুখ খান বুলি ভাবে নেকি?
আৰে মই সেইতিয়া ক'ব সেই সেইটোৱে ক'ব খুজিছিলো। ইয়াৰ মুখখন চাহ আৰু অলিভিয়াৰ মুখখন চাহ ভাই। ষ্টিল মই এতিয়াও কম যো অলিভিয়েতটো আৰু ধুনীয়া হেণ্ড চাম লৰাই ডিজাৰ্ভ কৰে। কাক পঠাই ৰাখিছে?
সেইটোৱে। ঠিক আছে বোলে যেতিয়ালৈ হেৰি নকৰে, তাই হেপি আছে। কাৰণ আমি ক'বও নোৱাৰো একো
ক'ব নোৱাৰো তাকে। আহ তাকে সেইকাৰণে ময়ো একো কবই নাযাওঁ, এ চুপ চাপ থাকো। তাই মাজে মাজে খবৰ খাতি লয়। ফোন কৰে যে ময়ো উঠাও আৰু এতিয়া মেছেজ কৰিলে মেছেজ চাই দিওঁ।
উম। অঐ আৰু হেৰি কি কয় ৰ এই মামতাৰ কথাটো যে, আৰু সিহঁতৰ মানে আমি সিদিনা কথা পাতি আছিলো ন? লাইক এনেকা যদি লাইক কৰে ফেচ চেচ ফেচ নোচোৱাকে লাইক মানে সেনেকে বিহেভিয়াৰত। আৰু সিহঁতৰ গোটেই খিনি চছেম লাইক সিহঁতৰ মোবাইলত তাৰো মানে নাহি মাম তাই তাৰ ফেচ দেখা পাইছে ন? তাইো সিও দেখা নাই ফেচ খালি গেমত হে চিনাকি আৰু ডিছকৰ্ডত কেতিয়াবা কথা পাতে। সেনেকেই সিহঁতৰ ক্লিক ডেভলপ হৈ গৈছে আৰু সিহঁতে এতিয়া চাইছে নিজৰ ফেচ বা সিহঁতৰ একো প্ৰব্লেম নাই।
অ ডিচএপইন্টমেন্ট হোৱা নাই যদি অফ প্ৰব্লেম কিয় লয়?
অ সেইটোৱে। সেইটো মানে সেইটো অলপ কিউট লাগিছে মোৰ।
অ
কাৰণ মোৰ হলেও অলপ এ অ অ মোৰ হ'লে অলপ কিন্ত ট্ৰাষ্টুচ আহি যায় যে, মানে ইমানেই ষ্টেণ্ডাৰ্ড হাই কৰি থৈছো।
অ আহ আহ মোৰো।
যদি পাৰ্চনেলিটি যদি সি এট্ৰেক্ট কৰিব পাৰে তেনেহ'লে ঠিকে আছে।
উম এই যে নাওছে যে সিহঁতকৰ লগতো যে ছোৱালীয়ো এনেকুৱা ত' সিও ফ্ৰী ফায়াৰ খেলোতে ন সেনেকুৱা লাই অনলাইন গেম খেলোতে এজনী ছোৱালী লগ পাইছিলে। দেন তাইৰ লগত পুৰা ৰিলেশ্যনশ্বিপতো আছে নেকি দেন তাই কাটি গুচি গ'ল। হয় হঠাৎ ঘোচ কৰি দিলে নে অ নেখেলো ভাই।
আগতে মইও ফ্ৰী ফায়াৰ খেলিছিলো। ফ্ৰী ফায়াৰত কাজিয়া লাগিছিল জানাম মই কিল চুৰ কৰিছ তই কিল চুৰি কৰি যা
আচ্ছা
মানে মই ডেমেচ দি থাওঁ হা লাই মেক্সিমাম ডেমেজ দি পিছত তাই যদি বেলেগে গুলি মাৰি দিয়ে তাৰ তাৰ কিল হৈ যায় ন
অ
মৰি যায় দেন কিলটো তাৰ কাউণ্টত উঠে মোৰ জিৰো হৈ থাকে সেনেকে আমাৰ কাজিয়া লাগিছিল জানো আৰু মোৰ মনত পৰে লকডাউনৰ টাইমত।
তই খেলিছিলি যে মইতো একো গেমে খেলা নাছিলো। তেতিয়া এই সৰু সৰু পোৱালী বোৰে যে খেলে ৰেষ্টুৰেন্টৰ গেম বোৰ। কাষ্টমাৰ সেইবোৰ খেলি বহি আছিলো ভাই। আৰু চাবলগীয়াতে একো নাইতে চি ড্ৰামা চাই আছিলো।
অ তেতিয়া যে তই তেতিয়া যদি চাইছিলিও অ মই যে এইবোৰ নাজানোৱে কেইড্ৰামা চেইড্ৰামা কি লকডাউনত।
হেৰি তই বিশ্বাস নহয় মই মানে সৰুৰে পৰাই মানে ৰোমেণ্টিক বহুত এই চিৰিয়েল দুখন চাই চাই। ত মই মানে হঠাৎ অ ইউটিউব ইউটিউবত দেখা। পালোঁ এদিন এটা হিন্দী ৰিমিক্সত। দিনটো মই পাগল হৈ গ'লো চাইছে বা ইমান ধুনীয়া ল'ৰা ইমান ধুনীয়া ছোৱালী। ত ৰিমিক্স চাউতে চাউতে কমেন্টচত দেখা পালো এইটো এটা ড্ৰামা হয় এইটো এইটো একে চাব পাৰি দেন ইউটিউবত কিছুমান ড্ৰামা এভেইলেবেল থাকে ন সেইবোৰ চাইছিলো। তাকো চা ন তাকো তেতিয়াৰ পৰাই মই ইংলিছত চাই আছো ভাই চাব টাইটেলছত হিন্দী ডাব চোৱাই নাই আজিলৈকে লকডাউন।
উম উম উম। অ আগতে মোৰো এইটো হেবিট আছিলে মানে মোৰ টেনৰ পিছত যে নেটফ্লিক্সত ড্ৰামাবোৰ চাইছিলো ন। ৱেব ছিৰিজ বোৰ তেতিয়ালৈক মোৰ হিন্দীত চোৱা আদত আছিলে মানে এনে ইংলিছত চাবই নোৱাৰো বাট যেতিয়া পৰা মই এনে বি এল বা কে ড্ৰামা চোৱা ইষ্টাত দি দিলো তেতিয়াৰ পৰা মোৰ হেৰি হৈ যায়। এইবোৰ ৰিয়েল লেংগুৱেজ টোতে চাবৰ ইচছা।
অ মই মানে কেড্ৰামা চিড্ৰামা বি এল ড্ৰামা যিয়ও হওঁক। মই মানে তোৰ চাব টাইটল চাব পাৰ কিন্তু জোনটো হলউড ড্ৰামা থাকে হলিউড চিৰিজ থাকে সেইবোৰ মই নোৱাৰো ইংলিছত চাব বিকজ এক্চনতো বহুত বেলেগ
উম আৰু মিনিং বোৰ লাইক বহুত হেৰি কৰে বুজ
অ তাকে আৰু তোৰ যদি চ টাইটেলচ চাও ন কিন্তু ইংলিছত দিব আৰু মুখেদিও যদি ইংলিছতে বেলেগ এক্সন কোৱা যায় যে গণ্ডগোল লাগি যায়। কনফিউজ
অ নিমিলে ভাইপতটো সেইকাৰণে হিন্দীত চাওঁ স্কুই গেমতো মই হিন্দীত চাইছিলো।
তাকে মই মই এলই এল আই চি ন বডলেণ্ড মই ইংলিছ চাব টাইটেলছ চাই আছিলোঁ হা বু গেমতটো এনেই অঁকৰা মকৰা তাতে ইংলিছ কিছুমান হাৰ্ড বুজিয়ে নাপাওঁ অ ফাৰ্ষ চিজনটোনো কোনো মতে যি তিনটা চাৰিটা এপিছত ইংলিছ চব টাইটেল চোৱাৰ পিছত তই যেয়া কলে তই হিন্দী চাইছিল দেন মই হিন্দীত চালো দেন তাৰপিছত কোনোমতে কমপ্লিট কৰিলো মই চিজন ওৱান টো এতিয়া চিজনতটো চোৱাই নাই নাই স চামনে নাচও লাগে
হেচি চিয়াৰ সেনেকুৱা নিউজ ওলাই গ'ল
অ ন
মানুহে কমেণ্টত ডিপেণ্ডটো কৰি যে তাকে আৰু কিছুমান
আৰু স্কুইড গেম টো ইমান হাইপ হৈ গৈছিল ভাই ইন ষ্টাৰ্ট
উম কিন্তু থ্ৰীৰ এণ্ডিংটো কেনেকুৱা আছিল উম ইমান হাই পাৰ পিছত সেইটোহে আনি দিম উম
চাই দিয়ে নিজে মৰিছে পোৱালিটো যোনটো মানে উম পোৱালিটোক মাৰি দিলো একো নাছিল ভাই কি হ'লে হয় ইমান টিকলা আছে অ অ কি ক তাকেই ভাই আফকৰ্চ যেতিয়া পোৱালিটোক যোনে ল'ব পইচা খিনি নিজে লৈ কিনে পোৱালিটোক পালি থাকিব লাহে লাহে কি আনি
সেই আইতাত তাকে ইমান হাইপ কৰাৰ পিছত এইটো আনিদিম
অ সেইকাৰণে তাতকে ৰোমেণ্টিক বোৰে চাহ ভাই
ভাল দে
অ সেইটো হয়ে আছে মইয়ে সেইদিনাখন ভাবি আছো ছিলো ভাই ৰাতি কি কয় যদি মই লাইক লেচ বিন হৈ যাওক
হয় আৰু ৰবা মই ভাতটো খাই আহো তাৰ পাছত কল কৰিম উম